অ' এয়া এনে বহি আছোঁ আ পণীৰ
ময়ো এই সন্ধিয়া লগা ধূপ ধূনা জ্বলাই মেলি আজৰি হৈ অকমান ৰাস্তাই ৰাস্তাই
উম, আপোনালোক ফালে কাৰেণ্ট আছে নে?
কায়েনটো নাই নহয়।
আমাৰ ফালেও কাৰেণ্টটো নাই পায়।
উম, এই বতাহটো বতৰটো বেয়া হৈছিলে যে আবেলি
অ'।
সম্ভৱ কাটি দিলে নেকি।
তাৰ আগৰ পৰাই নাই কাৰেণ্টটো।
অ', তেনেকুৱা কিবা এটা হৈছে চাগে কবাত।
অ', আমাৰ ফালে মানে তাৰ আগৰ পৰাই কাৰেণ্টটো নাই।
অ', অ'। লোৱা, উম, ভালে ভালে তোমাৰ লৰা ঠিকে আছে?
লোৱা ঠিকে আছে অ', বোলো আপোনালোকৰ বহু দিন খবৰ খাতি নাই।
খবৰ খাতি মানে কিনো আও, মোবাইলটো লৰাটোৱেও লৈ থাকে যে তাৰো পৰীক্ষা চলি আছে কিবা কিবি চাব লগীয়া হয়।
অ', সেইটো হয় বাৰু। বাকী হেৰি কি বুলি কয়, এতিয়া ঘৰত বাকী চাহ খালো অ'।
অ', দেউতা ভালে আছে নহয়?
আছে আছে, মানুহজন কামৰ পৰা আহি সোমালেহি।
ভাইটিৰ কিবা হৈছিলে বুলি কোৱা শুনিছিলোঁ ভাল হৈছে নাই।
ভাল হৈছে এতিয়া অকণমান অ'।
অ' অ' ক'ত ডিব্ৰুগড় নিলেগৈ নেকি?
নহয়, নহয় লখিমপুৰ এই কি বুলি কয়? ডক্তৰ দাস মেডিকেল।
অহ'।
তাতেই আই চি ইউত থবলগীয়া হ'ল এতিয়া এতিয়া হেৰি আনিলে বাৰু ঘৰলৈ।
অহ'
এতিয়া ভাল হৈছে অকণমান।
অহ' উম, ভালে ভালে। খুৰা উম, কামলৈ গৈছিল, কামৰ পৰা আহিলে, আহি অকমান পথাৰত কোৰ মাৰিলেগৈ কোৰ মাৰি আহি পেলাই কে এই‌য়া গৰু গায় জাগ দিছে।
অ' আমাৰো এই মানুহজন আহিলে কামৰ পৰা সোনকালে, তাৰপৰা লগতে চাহকাপ খালোঁ চবেই।
অহ'
কিপ
মা মাছ নাই, মাছ নাই। আজি মাংস অকমান এনেকহে আনিছোঁ ঘৰত।
উম, হয় হয় ও অ' দিনতটো কাম বন কৰি খালী ভাতকেইটা খাবলও মন নকৰে।
অ' অ'। সেইটোয়ে, এতিয়া বোলোঁ এই মাংস অকনকে অনাইছোঁ।
তাকে, মাটি ৰোৱা নাই, আজি হাল বাইছেহে।
অ', খহাই থলে পাইছে।
উম, হেৰি হৈছে।
অ', খেতি নিজে কৰিবা।
খেতি নিজে কৰিম অ'।
অ', অ'।
এ নিজে কৰাই ভাল অ', লোকক দিয়াতকৈ।
অ', এইবোৰ এই হেৰি আকৌ এতিয়া ৰোৱনীৰ দামো বেছি হ'ল।
সেইটো হয় বাৰু, এতিয়া উপাইও নাই। নিজে কৰিলে নিজলেকে আহে যে।
অ'।
সেইটো কথা। আজিকালি আপোনাৰ আধি দিলেও সেই একেই কথা।
হয়টো, সমানে গুচি যায়, লোকৰ লৈ গুচি যাই বেয়া লাগে পিছত ধানকেইটা ভাগ কৰিব সময়ত।
উম, উম।
উম।
প্ৰথমতে দিবলে ভাল।
সেইটোৱে, নহয় এতিয়া ৰ'দটোলৈ, বতৰটোলৈ চালে মানে লোকেই ৰুৱক আৰু সেইটো বুলি ভবা হয়। কিন্তু ধান কেইটা ভাগ কৰিব সময়ত সেইটো তেনেকুৱা নাহে যে। এ, এইকেইটা ধান ঘৰলৈকে ৰ'ল হেতেনে এ তেনেকুৱা এটা হয় ন?
অ' সেইটোৱে, মনটোতে বেয়া লাগে যে।
অ', এতিয়া ৰন্ধা মেলা কি কৰিবা?
ৰন্ধা মেলা এই মই তাকে আপোনাৰ লগত কথা পাতো কঁঠাল গুটি কেইটামান আনিছো গুচাবলৈ বুলি।
কঁঠাল গুটি এতিয়া খাবলৈ পাইছা আৰু তেতিয়াহ'লে, কঠাল খাইছা মানে?
কঠাল মানে আপোনাৰ এই এজোপা লাগিছিলে, তাৰপিছত কেচু খাই পেলাই মানে সেই, কঠালটো ফাটি ফাটি সৰি গ'ল।
অ'।
কঁঠালৰ প্ৰতি ইমান ধান্দাটো নাই, গুটি কেইটাৰ প্ৰতিহে গুৰুত্বটো বেছি।
ভালে মচুৰমাহ কেইটামান দি, ঢেঁকীয়া কেইটান দি, তাত গোলনেমু অকণ দি
অ তাকে এতিয়া সেই তাকে বোলো গুচাই থওঁ। কাৰেণ্ট
অ আমাৰো কাৰেণ্ট চাৰেণ্ট নাই কিয়া তাকে এতিয়া কি কৰো জানোঁ?
মানুহজনো আজি হেৰি কামত ভাত খোৱাত ভাত খাবলে নহ'ল হেনো খেলি-মেলি হ'ল ভোক লাগিছে বুলি কৈছে।
অ।
বনাব লাগিব সোনকালে।
অ, অ দেতা আহি পালেহি নে নাই?
পালেহি অ।
অ অ মাটি গোটেইখিনি বোৱালে নাই জানো?
মাটি গোটেইখিনি নাই বোৱা, এই মাজৰখিনিহে বালে কাষৰখিনি বোৱাবলে আছেই।
অ।
বাকী ল'ৰাৰ পঢ়া-শুনা কেনেকুৱা চলিছে?
শুনাক আজি পৰীক্ষা আদায় হৈছে আও। এতিয়া ইয়াৰ পিছৰ পা পৰীক্ষাটো এইটো চাই লোৱা পিছতহে
পিছ গিত পিছৰ গিতা হে মেইন।
পিছৰ গিতা হে মেইন অ।
ঠিকে
সেইটো ক্লাছ টেষ্ট হে।
ছমহীয়া আছে। তাৰপিছত টেষ্ট আছে, তাৰপিছতহে ফাইনেল আও।
উম, উম।
পঢ়া-শুনাতো সিহঁতৰ নিজৰ নিজৰ দায়িত্ব আৰু। এতিয়া মই পথাৰলৈ ওলাম যেতিয়া সিহঁ তে নিজে নিজে পঢ়িব লাগিব ন। মায়ে, বাবাই পথাৰত ঘৰত নাই বুলি যে মই ন নপঢ়াকে থাকিব লাগিব সেইটো কথা নহয় নহয়।
অ সেইটো নহয় আৰু হেৰি পঢ়া আৰু কথাটো কৈছোঁ এতিয়া পথাৰলৈ নগ'লেতো নহ'ব আমাৰ নিচিনা মানুহ পথাৰলৈ যাবই লাগিব।
আৰে কৰ পৰা হ'ব বাৰু। ভাত মুঠি যদি এতিয়া এইটো চিজনতে গোটাই নলওঁ পিছত আৰু হাতলে মুখলৈ চাই থাকিলে নহ'ব নহয়।
সেইটো তেহতি নিজে বুজি পাব লাগিব আৰু।
উম হয় দিয়া। বাকী ওচৰ বৰমাহঁত ঠিকে আছে?
ঠিকে আছে, অ ঠিকে আছে। সিহঁতৰ সেই তাঁত এখন লগাইছে, তাকে তাঁততে লাগি আছে।
অ, অ তাকে, এইকেইদিন আমি আম খাইছোঁ বাৰু। তোমালোকে আম-চাম খাবলৈ পাইছানে নাই?
খোৱা নহয়। কালি আপোনাৰ হাতক সুদ্ৰি আছিলে, কালিহে আমি খাব লাগিছিল। ছিলে। আমাৰ এফালে সেই আমেই নাই।
উম আমি খাইছোঁ বাৰু। আমাৰ ঘৰতে আম আছে যে। আগতে এজোপাত আদায় হ'ল। এতিয়া পিছতীয়াকে এজোপা লাগে সেইজোপা আকৌ বাদুলিৰ পোৱাহি এতিয়া এইকণ টাইমৰ পৰা একদম ৰাত এই নটামান বজালৈকে ইমান বাদুলি আহে। ধেৰ, ধেৰ খাই, খাই তলখন নধৰা কৰি দিছে। পাৰিবও নোৱাৰি তাৰমানে ওখ
এই ঘৰতে থাকিলে ভাল এই এয়াত
উম ৰাতিপুৱাই সেই এজনে চাই মেলি আনি পেলাই থৈ যায়হি আও সেই আবেলি পৰতে অকমান কুটি পেলাই খাওঁ তাও
উম এ খুৰা কামলে গৈ আছে।
খুৰা কামলে গৈ আছে অ।
বাকী আমাৰ ফালে আহিবচোন। আপোনালোক নাহে আকৌ, এতিয়া খেতি তে নামিব হ'ল আৰু।
অ- অ
আপুনি গামোচা লগাইছিলে নহয় ওলালে নাই গামোচা
নাই লা গামোচা আজি ডাঙৰ ফুলডাৰ জুইছিলো ন সেইটো হৈছে এইখনলৈ লুটিয়াব পৰা হৈ আছে কাৰেণ্টটো নাই কাৰণে মানে লুটিয়াব নোৱাৰিলো এইবেলা
অ কেইখন লগাইছিল না
গামোচা বীজখন লগাইছিলো
অ' কাটিলে নাই
অ 'কাটিলো তিনিখন কাটিলো সেই তিনিখন বি বিকায়ে হৈ গ'ল
তাই কছ
বেছিলে তিনিখন। সেইটোৱে চলি থাকো আৰু।
অ' আমাৰ নিচিনা মানুহ তেনেকেই চলিব লাগিব ন
উম এই মানে বেলেগ কথা এতিয়া নাই। তেতিয়া আৰু সেইদে চলিব লাগিব।
এফালে ল'ৰা পঢ়া শুনা ছোৱালী কলেজক।
ছোৱালী সদায় দিব লাগে নহয় পইচা। কৰিবই লাগিব আৰু হে। নিজৰ ভৰি নিজে থিয় হব পঢ়ালৈকাে যোন চাবই লাগিব।
চাবই লাগিব অ সেইটো হয়েই।
লৰাটো দেহা পানী ভালে আছে নে। অ' এতিয়া পথাৰলৈ যাওঁতেনে লোৱক আৰু খ মেলা এতিয়া
তাকে এতিয়া অ এতিয়া কি কৰা হয় আৰু।
এটা ঘৰত থাকিব লাগিব এটা হেৰি মাটি ৰুবলৈ যাব লাগিব তেনেকুৱা কৰিব লাগিব।
উম আমাৰতো মোক কৈছে বোলে এজনে হেৰি মই লোৱাক। কি বুলি কয় পথাৰালৈকে যাম ল'ৰা।
অ' ঘৰ মাহকে মাতি দিবা ন তোবা
তাকেহ মাৰো আকৌ এতিয়া আহিবলৈ আহে ঘৰত মানে যাৰ চি এজনী পুহিছে।
অ অ
মানে ৰাতি। পুৱা গধূলা দুপৰীয়া মায়েহে গাখীৰ খাব লাগে দেউতাই মানে গাখীৰ খাবলৈ নাজানে।
অ 'সেইটো কথা অ' হেৰি নহয় মানে ইমাহ ভাল পাইছে না হাতটো
হাতটো ভাল পাইছে অঁ আগতকৈ অকমান ভাল হৈছে আৰু অ' হলেও ইমান জোৰ দি কৰিব নোৱাৰে হ'লেও কৰিব পাৰিছে আৰু অলপ অলপ। এতিয়া চাহ তাহ খালে নে?
চাহ খালো খাই মেলি আজৰি হেৰি যে কাৰেণ্টটো নাই কাৰণে বাঢ়ি বাঢ়ি। সজো আৰু
অ' কাৰেণ্টটো পাই আপোনালোকৰ ফালেও নাই আমাৰ ফালেও নাই বাৰু ফালে কেতিয়াবা পৰাই নাই বাকী এতিয়া এই ভাত পানী বনাব লাগিব চাগে লাহেকে আৰু
উম বনাব লাগিব ভাত বাতো এতিয়া টাইম নাই হোৱা নহয় ছটাাহি বাজি গৈছেহে।
নাই হোৱা নাই হ। আপোনালোকৰ তাতে হেৰি যে পঢ়া লৰা ছোৱালী আছে নহয়।
অ 'দেৰিকে বনাও মই অকণমান হেৰি সি পঢ়ি থাকে নহয় আকৌ লগতে মানে দেৰিকৈ খালেহে তাত টোপনিটো বা সোনকালে খালে তাত। পানী হেচাঁমাৰি ধৰি শুই থাকো শুই থাকো ঘূৰি থাকে।
হয়ো এই ভাগৰো লাগে যে ভাতকেইটা খাই দিয়াৰ লগে লগে। আমাৰ বাৰু এতিয়ালৈকে অ', আমাৰ বাৰু এতিয়া কামৰ পৰা আহিলে মানে ভাত সোনকালে লাগে।
উম, নহয় আমাৰ এজনক দি দিওঁ সোনকালে। মই, সিয়ে দেৰিকে খাও ছোৱালী সৈতে।
হয় হয়, হেই নহয় আকৌ তাক অকলে থবলৈও ভাল নালাগে।
অ'। আকৌ দেউতাকে, দেউতাককো ইমান দেৰিলৈকে ৰখাব নোৱাৰো যে।
অ', তো দিনতটো কাম কৰি আহে, কষ্ট কৰি আহে, দুখে ভাগৰে অথনি হে আপুনি ফোন মাৰিছিলে, নুশুনিলোয়ে ভালকে।
অ', অ', ফোন এটা কৰি চাও বুলি মাৰিছিলো, তেতিয়া ফোনটো আকৌ হে, নেটৱৰ্ক নাছিলে নেকি। সেইকাৰণে নুশুনিলো।
অ', হ'ব পাই চাগে হেৰি, তাৰপিছত মোৰো মানে মাৰিবলে আকৌ মই ইফালে সিফালে ঘুৰি ফুৰিলো, আকৌ বতৰটো ইমান বাৰে ৰ'দ দিছে বৰষুণ দিছে।
অ'।
তাৰ পৰা কাপোৰ উলিয়াইছো, সুমোৱাইছো সেইবিলাক কৰি থাকোঁতেনেই গৈছে।
অ', অ', অ'। ঠিক আছে তেতিয়াহ'লে হ'ব দিয়া, এই মই মানে এই জুইকুৰাকে জলাও গৈচোন।
অ', ঠিক আছে যাওক অ', ফোন এটা কৰি থাকিব মাজে মাজে।
অ', অ'।